অঁ অঁ অঁ এই তাৰমানে এ সেইটোৱে আৰু যে ওপৰত তাৰমানানে আমাৰ একো নেদেখিলো আৰু সেই জনী বোলা যিজন আহ ল'ৰা আছিলে এ সিওঁ তাৰমানে মানে সেই ছেম কথাই কৈছে যে কালি ৰাতি এনেকুৱা কিবা শব্দ শুনিছিলি নেকি আঁহ মানে সিওঁ চছেম কথা কৈছিল গতিকে মানে এনেকুৱা হৈ যায় ন যে তুমি অঁ শুনে শুনে বস্তুতটো আছে কিন্তু মানে কোনেওঁ ধৰা এতিয়ালৈকে গম পোৱা পোৱা নাই দেখা পোৱা নাই
হেৰি আৰু কিবা বুলি কয় নহয় এনেকুৱা উদ্দেশ্য শক্তি কিবা
অঁ অঁ
দুয়টাই থাকে বুলি
থাকে থাকে আৰু কি মানে আগতে আমি যেতিয়া তাৰমানে যেতিয়াই আমাৰ যেতিয়া ফ্লেট হয় ঘৰ হয় তেতিয়া তাৰমানে কয় আৰু যে সেই ফ্লেট হোৱা জেগাখিনি তাৰমানে হেৰি আছিলে পিটনি খন পিটনি আছিলে আৰু দেউতাহঁ তাৰমানানে এইফালে আমি তেতিয়া সেইখিনি জেগাত মাটিও পাইছিলো বহুত মাটি পাইছিলো একে সস্তা পাঁচশ টকা হাজাৰ টকা এনেকুৱা নিচিনা মাতি নলয় তাৰ মানে নলয় অঁ নলয় আৰু মানে কি হয় হেৰি হয় তাৰমানে উম বাঘ ওলাব বুলি কিবা ওলাব বুলি এনেকুৱা ত' যেতিয়া আহিছিলে বোলে দেউতয়া এইফালে গোটেইখন পিটনি জংঘল তাৰমানে তেনেতে ইয়াৰ ঘৰ চৰ বিলাক বনাইছে মেলিছে মানুহ আহি ছোৱা হয় সেনেকৈ লোৱা গৈছিলে গতিকে মোৰ বোধ হয় কিবা এনেকুৱাই কিবা প্ৰভাৱ থাকি গ'ল নেকি
থাকিব পাৰে মানে কি জানানে মোৰো মানে আমাৰ গাঁও ঘৰত মই ধৰা জন্ম জন্মৰ পৰাই আছোঁ চব ধৰা জন্ম পাইছোঁ আমি কিন্তু মই ক্লাছ ওৱানৰ মানে ৱ নহয় তেতিয়াতো আমাৰ ক চেনি হয় ন 'ক' শ্ৰেণী বা মই মানে আমাৰ টাউনৰ ঘৰলৈ আমি ছ্বিফ্ট হ'লোঁ গাঁও ঘৰৰ পৰা ত' মই সেইখিনিত তোমাৰ ছটা বছৰ থাকিলোঁ কিন্তু সেই ছটা বছৰত থাকিলেঁ মই মানে ইমানেই মোৰ সাঁচ বহি গ'ল কি বহিল নাজানো মই মই মানে তাৰপৰা অহাৰ পিছত এতিয়া মানে তেতিয়াতো ন মানে এইবিলাক ধৰা ধান্দা নাই স্কুল পঢ়া। কলেজ পঢ়াইবিলাক থাকিলে তাৰপিছত মই মানে ডিগ্ৰী চিগ্ৰী পঢ়াৰ পিছত মই যেতিয়া আঁতৰি আহিলোঁ গুৱাহাটীত পঢ়িব আহিলোঁ। তেতিয়া তেতিয়াৰ পৰা মানে মই সেই ঘৰখনৰ মানে সপোন দেখোৱেই মানে বেয়া একো নেদেখোঁ মানে ঘৰখন দেখোঁ। মে কিয় নাজানো ঘৰখন মানে মই আজি পৰ্যন্ত দেখা পাওঁ। কিন্তু বহুত দিন হ'ল মই মানে দেখা নাই কিন্তু দেই মানে মনতে মানে কওঁ দেখিলে আৰু নেদিখচা মোক আৰু কিমান দেখাই থাকা এনেকুৱাতে মানে কিনো আছে মোৰ কিবা আছে নে কি নে মই একো বুজি নাপাওঁ মই মানে অন্য একো নেদেখো মই কেতিয়াবা থাকা দেখো তাত বা আমাৰ সৰু কালৰ স্মৃতি কিবা মানে এনেকুৱা দেখো উম কিন্তু মোৰ তাত গ'লে গাঁৱৰ ঘৰত গ'লে আজিও মানে গ'লে মই মানে কিবা পজিটিভ ভাইভটো নাহে কিবা নিগেটিভে আহে। কিয় নাজানো ত মানে হেৰিটো মানে এ কিবা এটা লাগে মানে মানে এনেকুৱা নিগেটিভ বুলিও নহয় ঠিক ধৰা কিবা নাই কিবা কিবা ভাল নালাগে মানে মোৰ মানে অ কিবা হেভি ভাই কিন্তু মোৰ যিখন টাউনৰ ঘৰ মই মানে অকলে দিনে ৰাতিযয়ে থাকিব পাৰোঁ। মোৰ মানে তাত একো ফিলেই নহয় মানে খুব ভাল লাগে মই সেইখিনি জেগা উম মানে এ হেৰি অকলেও আছো মই তাত তে কিন্ত মোৰ মানে তেনেুৱা অ হেৰি নাই মানে তেওঁ ফিলেই নহয় মানে অকলে যাই আছোঁ ঘৰৰ বিধ নাই কিন্তু মানে কি হয় মই জনাত মানে মই মানে জনাত বুলি নহয় আৰু মানে মই মাহঁতে কোৱা শুনিছিলোঁ। যে এই কোনোবা মানুহ হয় মানে আগৰ দিনৰতো এনেকুৱা বেজ নহয় ধৰা চব চে জানে তুমি যে কৈছিলা বিদ্যাই কিছুমান বেয়াও যায়, এ তেনেকুৱা কোনোবা মানুহ এজন এজন মানে আহিছিলে। চিনাকি আছিলে কোনোবা। মানে কাৰোবাৰ কাৰোবাৰ এনেকৈ চিনাকি আৰু। তেওঁ মানে বোলে আমাৰ ঘৰটো মানে, তেওঁ মানে এনেকুৱা হয় যাৰ মানে চৌহদত এণ্ট্ৰি মানে সোমালে তেওঁ মানে ফিল কৰে মানে ভাইভবিলাক। মানে তেনেকুৱা টাইপ মানে মানুহজন তো' তেওঁ আমাৰ চাৰিও ফালে বোলে চাৰিওকোণত কিবা মানে দিছিলে মানে বান্ধি। পেলাই। মানে কোনো কাৰণত। গোটেই মানে ভৱিষ্যতলৈও মানে তেওঁ কৈছিলে যে কোনো নিগেটিভ এনাৰ্জি ইয়াত মানে প্ৰৱেশ নকৰে। অ' সেইটো মানে মাহঁতে কৈছিলে কিন্তু কিমান কি নাজানো। জানো মই সেইটো সচাইনে মিছাই। এনে এনে আমাক সেনে ক'বলে কৰিছিল নাজানো। অ' মই কিন্তু নিজে দেখা নাছিলো। কাৰণ, মই চাগে তেতিয়া সৰু আছিলো। বা এইবিলাক মাইন নকৰো ন সৰুতে এ সেইটো কাৰণে নেকি। কি মোৰ মানে তাত একোৱেই নালাগে মই কৈছো নহ তোমাক মই যদি মই ৰাতিও অকলেও আছোঁ তাত। আ' এইবাৰ হেৰি এবাৰ এবাৰ দুবাৰ মান আছো তেনেকে কিন্তু মোৰ মানে একো ফিলে নহয় মানে ভয়ে নালাগে বা এনেকুৱা টাইপ।
উম, বুজিছো অ' এ কিছুমান মই আৰু এটা বস্তু কি ভাবো হা উম যেনেকে এতিয়া ধৰা বাস্তু যিটো কয় ন এইটো বহুত ইমপেক পেলাই নেকি কাৰণ তোমাৰ যদি ঘৰত ডাইৰেকশ্যন টো ভাল হয়। তেতিয়া খুব সম্ভৱ নহয় এনেকা এনেকুৱা বস্তুবিলাকৰ এণ্টিটিজ বিলাক মানে ইমান নাহে, নাথাকে নেকি কাৰণ তোমালোক ৰো চাগে ঘৰটো পূব দিশৰ অকলে অপেন নহয় জানো, হয়নে? কিন্তু আমাৰ আছিলে তোমাৰ। যিটো ঘৰ আছে সেইটো তোমাৰ চাউথ ইষ্টৰত হয়। চ' চাউথ ইষ্টৰ অপেন মানে। তোমাৰ সেইখিনি আচলতে জুই জেগা হয়। গৰম মানে যিবিলাক এনেকুৱা অলপ উ তামচিক যিটো কয় ন তামচিক যিটো বস্তুটো হয়। সেইটো কাৰণে আৰু তুমি যদি গোটেই বিল্ডিংটো চোৱা নহয় প্ৰত্যেকৰে মানে মানে দুৱাৰ বিলাক অলপ বেলেগ বেলেগ ধৰণৰ হয়। উম মানে থাকিব ন নথ। থ নাথাকিব লগা জেগাত দুৱাৰ থাকে নাথাকিব লগা জেগাত বাথৰুম থাকে। ত' খুব সম্ভৱ এইবিলাক। ক ইম্পেকট।
পেলাই পেলাই সেইটোতো মই শুনিছো অ তেনেকুৱা শুনিছো মানে মই আৰু যে কয় ধৰা পূব দিশত তোমাৰ বাথৰুম লেট্ৰিন এনেকুৱা তেনেকুৱা ধৰণৰ হ'লে সেই ঘৰৰ বোলে মানুহ ম মানুহ মুৰব্বীজন ঢুকাবৈ ঢুকাব এনেৱা
এ সেনেকুৱা উম উম গতিকে সেইবিলাক আৰু মাটিৰ গুন এটা থাকে ন মাট মাটিত টো যিখিনি বস্তু ধৰা যিখিনি জ্বৰ হৈ আছে। তেতিয়া এনাৰ্জি খিনি কি হব আৰু সেইখিনি কোনোবাই ৰিলিজ কৰাব লাগিব। সেইটোতো ৰিলিজ চাগে নিশ্চয় কৰোৱা নাই। বিল্ডাৰে ঘৰ উঠাই দিয়ে মানুহ তাত থাকিবলৈ লয় বেলেগত একো হোৱা নাই উ গতিকে কিজানিবা এনেকুৱা কিবা প্ৰভাৱ আছে নেকি?
উম আৰু মই ভাবো কি জানানে ঘৰৰ কাৰণে কিন্তু এ এনেকৈ ধৰা কিবা এটা পূজা ধৰা। মানে যজ্ঞ হওক বা এনেকুৱা ধৰণৰ পূজা। মোৰ মতেদি বছৰত নোৱাৰিলেও ধৰা পাঁচ বছৰৰ মূৰত এবাৰ হ'লেও মোৰ মতে পাতিব লাগে নেকি?
আমাৰ প্ৰত্যেক বছৰে পাতিছিলে আমাৰ প্ৰত্যেক বছৰে এবাৰ হ'লেও পুজা। যা এভাগ পাতেই তাৰমানে। এতিয়া কিমান কি? মানে প্লেনিং চলি আছে মই নাজানো। আমাৰ আগতে হেৰি কৰে নগাঁৱত। পৰা। এনেকে তাৰমানে। হেৰিও মাতিছিলে মানে অ অ। ভকতক মাতি পেলাই গোটেই ৰাতিটো উৰে খাপ। পাঠো কৰাইছে। আমাক মানে সেইটো কৰে আৰু অ কিন্তু। তাৰ মানে সেই বস্তুতটো কি হ'ল জানা মাজতে আমাৰ এক্সপিৰিয়েন্ঞ্চটো অলপ বেয়া হ'ল। বেয়া মানে কি হ'ল সেই উৰেহা পাত। কৰিবলৈ আহোতে যিসকল ভকত আহিছে। তেওঁলোক তাৰ মানে উম্। ধৰা গাঁও ঘৰত থকাত। টো পানী দুনিৰ অভাৱ। নাই। লেট্ৰিন বাথৰুম থাকে বাহিৰত তেওঁলোকৰ, শৌচালয়। টোঅলপ বেলেগ ধৰণৰ। হয় চিষ্টেমটো নহয় জানো? বাহিৰতে কৰে বা ধৰা তোমাৰ অ যিটো শৌচ দোৱাৰ ব্যৱস্থা পানী ঢালে যিটো ব্যৱস্থা সেইটো ব্যৱস্থাও বেলেগ হয় যেতিয়া আমাৰ তাত আহিছিলে এ। এতিয়া তাৰমানে কি হ'ল। এ মানে তেওঁলোকে এইটো। ইংৰাজী ষ্টাইলৰ। পালে ন, ত' তেওঁলোকে তাৰমানানে ধৰা। শৌচ শৌচ কৰি মেলি পেলাই ধাকনখন মাৰি থৈ দিলেম আৰু তাৰ বাহিৰেও আৰু। বহুত জেগাত তাৰ মানে অকনমান উ উম্। উ মানে বেয়া কৰিলে চিষ্টেম খিনি অকণ বেয়া কৰিলে, সেই তেতিয়াৰ পায়ে ভয়তে মানে আমি এনে। এ মানুহ মাতি কৰিবলে অলপ। মানে তেওঁলোকৰ যিটো পৰিৱেশ আৰু চহৰত আহি পৰিৱেশটো অকন বেলেগ। ধৰণৰ। পালে তেওঁলোকে ভাবিলে, কিজানি বা ঢাকনখন মাৰিলেই। চাগে হেৰি হৈ যায় সেনেকুৱা এটা ভাৱ হ'ল চাগে আজিৰ পৰা এইটো বহুত বছৰ আগৰ কথা অ গতিকে। মানে এ সেই তেতিয়া অলপ ভয় খালো তাৰমানে মানুহে এনেকে মাতি পেলাই কৰিবলৈ গুৱাহাটীতটো পানীৰ কিমান অ
অভাৱ-অভাৱ উম। আমাৰো মানে কি জানা নে, এনেকুৱা ধৰা পূজা মানেকে ছোৱালীয়ে কৰিলে যদি কৰিব কয় ধৰা কৰাটো হয়েই। কিন্তু মানে এনেও মানে মায়ে কেতিয়াবা এই আমাৰ মানে অঁ ঘৰত গাঁৱত কি হেৰিত টাউনত মায়ে হেৰি কৰে, এই বা মানে তেওঁলোকে ওচৰৰ যিখিনি আছে নাম ঘৰত যায় মানুহ খিনি মহিলাখিনি, তেওঁলোকে এইটো কি বুলি কয় একাদশী যে মাহতটো হয়ে, অ' আৰু সেইটো টো মানে এ নতুনকে কৰিছে যে, ছবেইটো আজিকালি নামানে হ'ল, গতিকে আমি মানে একাদশী দিনাখনটো লঘোণ দি নাম এশাৰী মানে গাম, হয় নামঘৰত, নহ'লে কোনোবাই পাল টি যদি লয়, নিজৰ ঘৰত। সেই তেনেকে মানে নামঘ ঘৰত ধৰা দুবাৰ তিনিবাৰমান হ'ল, তেনেকে কোনোবাই নেক্সটবাৰ কোনোবা এগৰাকীয়ে নিজৰ ঘৰত পাতিলে সেই তেনেকে নাম কন যে পাই থাকে সেই সেইটো মানে চলি থাকে মানে পৰ্বটো।
অ' বৰ ভাল দেই, একাদশীতো মানা কিন্তু বৰ ভাল বুলি মই শুনু মানে বহুত বস্তু কাৰণে ভাল বুলি কয়, আৰু অ' সেইয়াই আৰু মানে মানুহ অকমান এ সজাগ হৈ থকাত টো ভাল, এইবিলাক বস্ত আমি যদিও দেখা নাপাওঁ এনে টো নহয় বস্তুবিলাক। নাই হয়নে, থাকিবই সেই এনাৰ্জি উম, সেই এনাৰ্জী বিলাকতো থাকিবই, এ' কিন্তু তাৰ কি চলিউচন হব পাৰে, এতিয়া তোমালোকৰে সেয়া চোৱাচ ৰুমত যেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ কৰিছা, সেইটো এক্সপিৰিয়েঞ্চ এক্চুৱেলি ভাল নহয়। কাৰণ ঘৰত দুটা সৰু সৰু ল'ৰা ছোৱালীও আছে। ধৰাচোন যিমানে যিহওক, তাহাঁতৰ কাৰণে বেছিকে বেয়া লাগে। য়াৰ ভয়ো লাগে। যিমানে যি নহক ন ডাঙৰ মানুহৰ বাৰু ইমান হেইৰি নাই এটি হান তেওঁলোকৰ অকমান অৰা বিলাক ষ্ট্ৰঙে থাকে। সৰু ল' ছোৱালী ৱালী বিলাক, কোমলীয়া লৰা ছোৱালী তাহত। অ' গতিকে মানে কিবা ৱস্থা লব পাৰো বুলি ভ মইো ক হনুমান চালিচাস কথাই নাই গতিকে মানে সেই হনুমান চালিচাই হওক যদি উৰে ফে্টৰী নি যদি অ বস্তু
বজি থাক উ উম নাই নাই নাই উ সেইকাৰণে মই সিহঁতক মানে কি কৰো খোৱা সময়ত সদায় মানে বিচনাত আহা অনাৰ পিছত প্ৰথমতে হে কৰো তোমালোকে কেতিয়াৰ পৰাা ময়ো কৰি দেখাওঁ ক পেছ কৃষ্ণপ্ৰভু নাৰায়ণ এনেকৈ মাতিব কওঁ সিহঁতেও মুখেৰে মাতে আৰুক অত আৰু মুখে কৃষ্ণ ক খেচ খেচ কৰি থাকে সি সহতক সেইটো শিকাইছে মই বোল কৰা কৰা সময়ত সদায় সেইটো খাই আছোঁ তেতিয়াহে বোলো যদি ডাঙৰলেক
অ ৰখিব উম উম ময়ো ইহঁতক মাজে মাজে কম বোলো খোৱাৰ সময়ত ভগৱানক ধন্যবাদ দিব লাগে পিন্দডুৰ কাৰণে বোলো উম সেইয় আৰু তাকে কিনো কবা এইবিলাকক কথা ওলাই থাকে ওলাই থকা যায় এইবিলাক মানে এনলি
নহয় উম মানে বহুত বহুত মানে আছে আৰু তোমাৰ এ আছে আছে আছে আমাৰ এই গাঁৱৰ ঘৰত মানে মই বহুত সৰুতে মানে বহুত অদ্ভূত বস্তু দেখিছোঁ মানে মোৰ
হুম হিঁ হয় নেকি
এ তোমাৰ ক'ব লগা ঢেৰ আছে বাৰু পিছত কম আৰু নাই অঁ পাতিব লাগিব মানে কিনো মই নিজে বুজি নাপাওঁ আজিলৈকে কিছুমান
মই ও এটা সপোন মই কমনলি দেখা পাওঁ একেবাৰে কমনলি সেইটোৰ ওপৰতো কথা পাতি পাতিম দিয়া কেতিয়াবা ঠিক আছে এতিয়া ৰাখি দিওঁ ন তেতিয়াহলে আঁহ আঁহ দিয়া